শুনিছ।
অ'
অ' কোৱা, কি কৰি আছিলা?
মই মানে এনে আছিলো। তুমি কি কৰি আছিলা?
মই মোবাইল চাই আছিলো।
তেতিয়া মানে কি হ'ল অ'ক অ'ক কথা পাতিম বুলি কৈছিলা যে।
অ' ঘৰত আলহী আহিলে তাৰ পাছতে আলহী ওচ ওচৰৰে খুৰি এজনী আহিছিলে। সেইকাৰণে অলপ ব্যস্ত হ'লো আৰু। ভাত পানী কি খালা?
ভাত মানে দালি চাহ ভাত এনেকুৱা এনেকুৱাই বনাইছে মানে নিৰামিষ।
দালি ভাত আৰু
সেয়া, সেয়াই।
অহ'অহ'
তুমি কি খালা?
এইটো ধেকীয়া, ডালি। ভেদাইলতা, ভেদাইলতা পাতৰ বৰা,
মানে তুমিয়ে বনাইছা ন?
নাই বনোৱা মই।
কাৰ্য়া এপটোৰ বিষয়ে মানে অ', কি ভাবা? তুমি, কাৰ্য়া এপটোৰ বিষয়ে যিটো আমি কাম কৰি আছোঁ।
এইটোতো ভালেই হয়। ভাল এটা মানে অ', অপৰচুনিটি দিছে সকলোকে মানে।
মানে এইটো ধৰা আমি যিটো কথা পাতি আছো এইটো মানে অ', ছেভ হৈ থাকে মানে।
উম।
তেনেকে গুগল জিমনাই
হুম।
সেইবোৰত মানে আমাৰ এইবিলাক ডাত
উম' হুম।
আৰু কোৱা, দৈনন্দিন জীৱনৰ বিষয়ে।
দৈনন্দিন জীৱনৰ বিষয়ে কম।
মানে পুৱা কি কৰা? আৰম্ভণি
আৰম্ভণিত উঠো উঠি পেলাই এই ডেইলি তোমাৰ যেনেকুৱা হয় তেনেকুৱাই আৰু। একো ডিফাৰেচঞ্চ নাই, হা।
যেতিয়াই তেতিয়াই উঠা মানে পুৱা।
যেতিয়াই তেতিয়াই নহয়, পুৱা তোমাৰ ছটা বজাত উঠো।
তাৰ পাছতো ব্ৰাছ কৰা গা ধোৱা পূজা কৰা তাৰ পিছত কলেজ যোৱা এতিয়াতো, গৰ গৰম বন্ধ কলেজৰ।
তুমি কলেজত নেকি? মানে কি, কি পঢ়ি আছা?
অ', লাষ্ট চেম।
লাষ্ট চেমিষ্টাৰ লাষ্ট চেমিষ্টাৰ পিছত, ডিগ্ৰী কমপ্লিট হ'ব ন।
উম। এতিয়া বন্ধ এতিয়া ঘৰতে, এতিয়া ফুৰিব যাম বুলি ভাবিছিলোঁ। কিন্তু ফুৰিবলৈ যোৱাও হোৱা নাই।
বৰষুণ দিলে ন, বৰষুণ দিব আৰু
নহয় মানে, কি হৈছে এ জেঠী হঁতৰ ঘৰলে ফুৰিবলৈ যোৱা কথা আছিলে। মানে জেঠীহতঁ, এইকেইদিনতে যোৱা কথা আছিলে, কিন্তু যোৱা হোৱা নাই আৰু। কেতিয়া যাওঁ বা। যি গৰম
তোমাৰ ঘৰতটো মানে, আনন্দ পুৰাটে ন।
উম।
নে তুমি নেৱৰ্ক পাই আছা।
অহ।
আমাৰ এইফালে নেটৱৰ্ক নাই।
অ', এইটো প্ৰব্লেম হৈ আছে নেকি?
উম।
আমাৰ ইফালে লে প্ৰব্লেম হোৱা নাই হুম হুম।
মানে বেলেগে যাগাত আহিছো নেটৰ কাৰণে।
অ'। সদায় প্ৰব্লেম হোৱা নে নতুনকে হৈছে।
নতুনকে হৈছে পাঁচ দিন ছয় দিন মান হ'ল আৰু।
অ'। বৰষুণ হৈছে নাই ইফালে।
বৰষুণ হৈছে নাই আজি?
পোৱা হৈছিল এতিয়া অলপমান দিলে আৰু কমিলে।
উম।
মানে এবাৰ বেছিকে বৰষুণিয়ে দিছে গৰমতো মানে পাঁছ দিনহে দিলে বেছি কৰি।
উম। আৰু এনে ক'তো ফুৰিবলৈ যোৱাৰ একো হেৰি নাই নেকি এইটো প্লানিং নাই একো, তুমি কি কৰি আছা পঢ়ি আছা নেকি?
নাই পঢ়ি থাকা নাই মানে পঢ়া বাদ দিলো।
অ', কিবা কৰি আছা আৰু বেলেগ।
অ', বেলেগ কৰি আছো। বেলেগ মানে আৰু বিশেষ একো কৰা নাই মানে বেছিভাগ ঘৰতে থাকো।
হম, হম, হম।
তুমি কিবা কাম কৰা নেকি?
নাই নাই মই কৈছোয়ে দেখোন যে এইবাৰ লাষ্ট চেমিষ্টাৰ বুলিকে।
কিছুমানে কলেজো যায় মানে কামো কৰি থাকে ন সেইটো কাৰণে।
নাই নাই নাই কৰা নাই কাম। ফাৰ্ষ্ট ডিগ্ৰী কমপ্লিট কৰিলও তাৰপাছত আৰু বেলেগ কিবা মানে ফ'কাচ কৰিম আৰু।
উম।
নেক্স কি কৰো বা ধৰা জবে কৰো নে পঢ়ো সেই তেনেকুৱা আৰু।
হয়, হয়।
উম।
এতিয়া পাঁচ মিনিট হ'ল পাঁচ মিনিট।
উম।
যে বৰষুণ বতৰটো মানে ভাল লাগে।
ভাল লাগে মানে ধৰা বেয়া নালাগে ভালে লাগে। কিন্তু তোমাৰ গৰমটো কমি যায় ন।
উম।
বৰষুণটো দিলে হেতু কাৰণে ভালেই। বৰষুণ দিলে আকৌ বানপানী যিবোৰ হৈ আছে সিহঁতৰ আকৌ দিগদাৰ হৈ যাব নহয়।
অ', দিগদাৰ হ'ব।
সেইটো কথাও ভাবিব লাগিব।
এনেকে গৰম দিনও বেয়া গৰম দিলে বেয়াও ভালো।
উম। বেছি বৰষুণ দিলেও বেয়া আকৌ।
উম।
আমাৰ ইয়াতে বানপানী হোৱা নাই গতিকে আমাৰতো একো প্ৰব্লেম হোৱা নাই। আৰু যোনবোৰ ধৰা বানপানী প্ৰব্লেম হৈয়ে আছে ন বানপানীত ধৰ ইমান কষ্ট হয়। সেইকাৰণে বেছি বৰষুণ নিদিলে ভাল পায়।
কিছুমানে
সেইকাৰণে বৰষুণটো বেছিকে নিদিলেই ভাল। কাৰণ বৰষুণ তেওঁলোকেটো চাগে ভগৱানক প্ৰাৰ্থনা কৰি থাকে যেতিয়া বৰষুণ নিদিয়ক পানী কমক পানী কমক বুলি। ন উম।
কিন্তু বৰষুণতো লাগে বহুত বেছি গৰম দিলেতো বেয়া।
বৰষুণ লাগে নালাগে কোৱা নাই মই কিন্তু এতিয়া তোমাৰ বাৰিষা চিজন আৰম্ভ হৈ গৈছে।
হয়, হয়,
ত' যেনেকে তোমাৰ ধেমাজি, লখিমপুৰ এইবোৰতো জোনাই এইবোৰ গোতেই বানপানী হৈ আছে।
হয়,
বানপানী গোটেই তোমাৰ মানুহখিনি কেনেক অৱস্থা নোহোৱা হৈ আছে, গোটেই বিলয় হৈ আছে। আৰু ক'তো তোমাৰ মানে যোৱা কথা নাই নেকি ফুৰিবলৈ ফুৰিবলৈ?
নাই নাই ঘূৰো মানে ওচৰতে যাওঁ কৰ ক'ৰবাত গধূলি হলে। মানে এনেই বেছি দূৰত নাযাওঁ।
উম,
সৰু কালি স্মৃতি ভাই কি কবা?
হাঁ, হাঁ?
সৰু কালৰ স্মৃতিৰ বিষয়ে
সৰু কালৰ স্মৃতিৰ বিষয়ে কি কওঁ?
মোৰ এতিয়া আকৌ বিন্দাছ ন' টেনচন নাই, একো মানে খেলা ধূলা
অ', হ' মানে তেতিয়া খালি তুমি খাই থাকা খেলি থাকা আৰু পঢ়ি থাকা।
পঢ়াটো কিন্তু বেছি বেছি নাই কিন্তু পঢ়া টেনশনটো কিন্তু বেছি নাই।
নাই তেতিয়া আৰু মা দেউটাই চব চাই থাকিব কৰি থাকিব, মা দেউ বিচাৰিব তুমি খেলা খোৱা আৰু পঢ়া বাকী সকলো খিনি তেওঁলোকে কৰেই ন'।
হয়,
সেইটোৱে আৰু। তোমাৰ কোৱা সৰু কালৰ?
মোৰ সে একেই খোৱা লোৱা আৰু খেলা।
পঢ়া
পঢ়াতো পঢ়াতো নাছিল কিন্তু অলপ চলপ আছিলে।
উম, হুম,
পঢ়াত কাঁচা আছিলোঁ।
উম, পঢ়াটো আজিকালিৰ দিনত বেছি গুৰুত্বপূৰ্ণ হয় পঢ়া নহলে একো নাই।
সেইটোতো হয় পঢ়া পঢ়াটো মেইন। কিন্তু তাৰ লগত বাহিৰা নলেজটোও মেইন কিন্তু, অকল কিতাপৰ পৰা পঢ়াটোৱে নহয়।
উম, সেইটোতো হয় বাৰু বাহিৰা নলেজ মেইন হয়, উম, সেই পঢ়া লগতো বাহিৰা লাগিব আজিকালি পুৰা মেণ্ডেটৰী হৈ গৈছে।
হয়,
মানে বাহিৰৰ স্কিলছ কিমানে জানে?
যেনেকে ধৰি লোৱা কম্পিউটাৰৰে স্কিল।
হুম,
ধৰি লোৱা বজাৰবিলাক যেনেকে বেচা কিনা এইটো
ফাৰ্ষ্ট কৈছে কিবা একটিভিটি হব লাগে।
হয়।
পঢ়াৰ লগতে ধৰা কিবা স্পৰ্টচ এটা থাকিব লাগে।
অ' স্পৰ্টটোতো
অ' এটা ষ্টেজ থাকে ন' আমি স্কোলিং টাইমটো কম্পিউটাৰ শিকিলোঁ বাৰু। এটা কিবা যিকোনো এটা স্পৰ্ট থাকিব লাগে এক্টিভিটি এটা।
হয় হয়।
তাৰপিছত যেতিয়া স্কুলিং লাইফ পাৰ হৈ কম্পিউটাৰ কৰা কিবা কিবি তেতিয়া নানা ধৰণৰ বহুত কে-কি-স্কিল থাকে এইবিলাক কৰি থাকা আৰু।
হয়।
কম্পিউটাৰ বুলিয়ে নহয় আৰু।
তুমি এনে বাহিৰা বাহিৰা কি কি শিকিছা?
মই কম্পিউটাৰ শিকিছোঁ। কাটিং শিকিছোঁ।
হয়।
ষ্টেনোগ্ৰাফি শিকিছোঁ। আৰু শিকা নাই আৰু, লাহে লাহে শিকিম আৰু।
অ' এইটো হয়। দিয়াতে আকৌ ফোন কৰিম নে কি কোৱা?
উম, দিয়া দিয়া ঠিক আছে দিয়া হ'ব দিয়া, কথা পাতি ভাল লাগিল।
হয় মোৰো ভাল লাগিল।